অ, শুনিছনে?
অহ, অহ শুনিছো ক?
কি কৰিছ?
এ, আছো এনে ভাত পানী খাই। তই?
ময়ো আছোঁ এনেই। খালিয়ে ভাত পানী?
উম, খালো খালো। তই খালি নাই?
নাই, খোৱাই নাই ৰ। বাকী ব্যস্ত আছ নেকি?
নাই, নাই কচোন আছো। ব্যস্ত নাই
নাই মানে ভাবিলো এটা তোৰ লগত বিষয় লৈ কথা পাতো বুলি আজি।
উ কচোন কি বিষয়ত।
এনে। তই কি ভাব কি আজিকালিৰ দিনত আগৰ দৰে সঁচা বন্ধুত্ব আছে নে না ই আছে নেকি
উফ এইটো মানে এইটো কিন্তু মানে সহজ প্ৰশ্ন। উম প্ৰশ্ন নহয় বাৰু আজিৰ যুগত আহ মই কম আছে কিন্তু আগতকৈ অলপ বেলেগ হৈ গৈছে এইটো বন্ধুত্ব মানে। ধৰ ইমানো কিছুমান মানে কেতিয়াবা সেই বন্ধুত্ব নাথাকেও থাকেও। মানে কি ক'ম সেইটোয়ে মানে। সময় চাই সলনি হৈ যোৱা নিচিনা।
বাকী কেনেকৈ।
ক'ব গ'লে ধৰ আগতে বন্ধুত্ব বোৰ অলপ সহজ আছিল যেন লাগে মোৰ মতে। ত' মানুহে বেছি দেখুৱাবলৈ চেষ্টা নকৰিছিল যি আছিল সেয়াই আছিল।
উম। হয় দে এইটো কৈছ আৰু আগতে তোৰ কেনেকোৱা আছিল বন্ধু লগত কথা পাতিবলৈ। লে ফোনৰ প্ৰয়োজন নাছিল কি ফোনেই লাগিব বা এনেকুৱাকে আমি স্কুল হওক বা কলেজত হওঁক বা গাঁৱৰ পথাৰত হওঁক আমি তাতে আমি অলপ অলপ সময় হ'লেও কথা পাতিছিলো, অলপ সময় কথা পতাতোৱে যথেষ্ট আছিল আৰু। চলি যায় আৰু চলি গৈছিল।
অ তই ঠিক কৈছ ধৰ উম। এতিয়া মানে যোগাযোগৰ মাধ্যমটো এ বহুতেই বাঢ়ি গৈছে তো কিন্তু মানে কেতিয়াবা মনৰ, দূৰত্ব যেন বাঢ়ি গৈছে। উম গৈছে চবৰে মাজত, কেতিয়াবা স মানে আৰু ধৰ বন্ধুত্বৰ বন্ধু বিলাকৰ মাজত ইটো ইটো। কেতিয়াবা সময় দিবও, নোৱাৰে দিব পাৰেও সেনেকোৱা।
উম এইটো মোৰো অনুভৱ হয় অ, কিন্তু আজিকালি সামাজিক মাধয়মতো হাজাৰজন মানুহ আছে। কিন্তু মন নো কেইজন থাকে তোৰ। হাজাৰজন মানুহ থাকে কিন্তু আজিকালি মন বেয়া হলে তই কাকনো কল কৰিব পাৰিবি কাকনো ফোন কৰিব পাৰিবি। পাৰিবি।
সেইটো বাৰু একদম ঠিক কথা কৈছ ধৰ আহ মই ভাবো বন্ধুত্বৰ পৰীক্ষা অকল সুখৰ সময়ত নহয়। অ ধৰ সহায় কৰিছে তোৰ লগত আছে সেইটোয়ে। মই বন আচল বন্ধু বুলি ভাবো যদি এনেই থাকে সেইবোৰ মই মই বন্ধু বুলি নাভাবোৱে।
তই কিন্তু এইটো ঠিক কথা কৈছ। মানে যেতিয়া সকলো ভাল চলে অ এইটো কথা। বাৰু ময়ো মানো কি চব মানুহ একদম পাৰফেক্ট নহয়, কিন্তু চব যদি ভাল চলি থাকে কিন্তু তোক যি তেতিয়া তোৰ প্ৰিয় মানুহজন মানে প্ৰিয় বন্ধুজন ওচৰত লাগে তই যদি তেতিয়াই নাপাও নাপাওঁ মানে সমস্যাৰ সময়ত যদি লাগে তই যদি তেতিয়াই নাপাওঁ। সেইটো সমান দুখ নাই আৰু। তেতিয়াহে মানে বুজা যায় কোন আচল বন্ধু আৰু কোন, ভাল বন্ধু নহয়, এনেই এনেই ঠিকেই আছে। উ।
সেইটো কিন্তু তই ঠিক কথা কৈছ, আচ্ছা বাৰু তোক এটা কথা সুধুনে?
উম।
তোৰ জীৱনত বাৰু এনেকুৱা বন্ধু আছে নেকি, যাক মানে তই যিকোনো সময়ত ফোন কৰিব পাৰিবি, বা ফোন কৰিব পাৰ যি হলেও তই কথাবোৰ ক'ব পাৰ।
ভাগ্য ভাল, মোৰ ওচৰত এনেকুৱা দুজনমান আছে কিন্তু দেই। আমি প্ৰতিদিনে কথা নাপাতো, এনেই পাতো আৰু সামাজিক মাধ্যমত হওঁক বা এনেকুৱা কিন্তু প্ৰয়োজন যেতিয়া মোক হয়, তেতিয়াই মই মোৰ ওচ ঘৰত পাওঁ। আৰু মই জানো, কি মই যেতিয়াই কিবা বিপদত পৰোঁ মই সিহঁতক পামেই পাম।
সেইটোৱেটো মানে সেইটোৱে মানে আচল বন্ধুত্ব যেন লাগে ন, আৰু ধৰ বন্ধুত্ব মানে যে প্ৰতিদিনে তই কথা পাতিবই লাগিব বুলি নহয়। ত' সেইটোৱে মানে বন্ধুত্ব এটা যদি ৰাখিছ কাৰোবাৰ লগত তেওঁলোক মাজত এটা বিশ্বাসো থাকিব লাগিব যাতে কোনো আহিটোৰ বন্ধুত্ব ভাঙি দিব নোৱাৰে। এনেকুৱা ধৰণৰ,
উম। ঠিকে কৈছ আৰু মই এটা লক্ষ্য কৰিছোঁ হাঁ, কি আজিকালি কেতিয়াবা মানে বন্ধুত্বটো বহুতে বেছি তুলনা কৰে, বহুতে বেছি তুলনা কৰা হৈ গৈছে। ত তই ভাবিছ নে এইটো কথা?
উম হয় দেই ধৰ কোনে কি পালে কোন কত গল। কাৰ কি সফলতা হ'ল। আৰু মানে চা বন্ধুতৰ মাজতে এইটো সিটো বেয়া পোৱা থাকে, যে অ', এইটো সফলতা লাভ কৰিছে। কেনেকে কৰিব পাৰে, এনেকুৱা ধৰণৰ কথা আহি যায় যে এই কেনেকে পাৰিব পাৰে বা সি কেনেকে এইটো কৰিব পাৰিছে, ত' এইবোৰ মাজে মাজে সম্পৰ্ক এটাত প্ৰভাৱ পেলাই ধৰ ইটোৱে ইটোক মানে ভাল নাপায় যাতে তেওঁৰ ছাকচেছ হোৱাৰ কথাত।
উম। হয় কিন্তু দেই, কিন্তু সঁচা বন্ধু সেইজন নহয় নেকি, তোৰ মানে যিজনে তোৰ সফলতাত তোৰ সমানেই সুখী হয় আৰু তই যেতিয়া দুখত থাক, সেইখিনি সময়তো তোৰ লগত তে থাক থাকে।
একদম মানে ধৰ তোক হিংসা নকৰাকে যদি, মানে নকৰাকৈ তোৰ এটা মানে উম উন্নতি দেখি আনন্দ পায়। ত' উম, আনন্দ পোৱা মানুহ এতিয়াও আছে। কিন্তু অ মানে হয়তো সংখ্যা আজিকালি কম বুলি মই ভাবো, ইমান এটা নাই ধৰ বহুত কম পাবি তেনেকুৱা মানুহ।
উম সেইটো হয়। আগতে ক'ব গলে মোক বন্ধুত্বটোতো ত্যাগো দিছিল বা তেনেকুৱা আছিল কিন্তু আ আজিকালি কেনেকুৱা হৈছে এনেকুৱাকে ভাবে কি, ইয়াত মোৰ লাভ কি আছে, মোৰ কি হব, মোৰ কেনে কোৱা হব, এইটো ভাবি ছোৱালী যেন লাগে আৰু এইটো যোনে ভাবে সেইটো কেতিয়াও ভাল বন্ধু হ'ব নোৱাৰে তোৰ। হয়নে নাই ক?
উম এইটো বাৰু মানিবলৈ অলপ কঠিন হয়, কিন্তু মানে মানিবতো লাগিবই কঠিন হলেও, মানে এইটো কঠিন সত্যই ক'ব গলে। আৰু সকলো বন্ধুত্ব এনেকুৱা নহয়। যদিও আহ বহু সম্পৰ্ক স্বাৰ্থৰ ওপৰতো মানে গঢ় লৈ উঠে যে মই এইজনৰ লগত মই কিবা মানে পাম বুলিয়ে মই এইজনৰ লগত বন্ধু ত বনাই ৰাখ এনেকুৱা ধৰণৰ থাকে, তোৰ মানে একদম মানে সঁচা ম নেৰে বন্ধুত্ব কেতিয়াও নাৰাখে বুলি মই ভাবো।
হুম। বাকী এনে তই কি ভাব, কি বয়স বাঢ়িলে বন্ধু কমি যায় নেকি?
আ নাভাবো ধৰ সংখ্যা কমিব পাৰে কিন্তু মানে আ আ কিন্তু মানে বাঢ়ে বাৰু। উম আৰু সৰুতে হয়তো বিশ জন বন্ধু আছিল কিন্তু ডাঙৰ যেতিয়া তই লাহে লাহে ডাঙৰ হৈ আহিবি তে নেকে তেতিয়া তই লাহে লাহে মানুহবোৰ চিনি পাবি আৰু অ মানে অ তেনেকেই ডাঙৰ হোৱাৰ পিছত দুজন সঁচা বন্ধু মান নে তই দুজন হওক বা এজন হওক বা তিনিজন হওক মানে খুব বেছি তিনিজন ধৰ, ত' সেই তিনিজনে তোৰ কাৰণে মানে দুজন বা তিনিজনে তোৰ কাৰণে যথেষ্ট মানে অ তোৰ লগত বন্ধু হৈ থাকিলেও মানে তোৰ কাৰণে যথেষ্ট বুলি মই ভাবো বা মোৰ কাৰণে চবৰ কাৰণে।
এই কথাটো মানে মোৰ বহুতে বেছি ভাল লাগে আৰু তই ভাল ভালকে কলি, মানে সকলোকে তোৰ চিনি পোৱাটো সহজ নহয়। কিন্তু সকলোকে চীনাত কে যদি তই কিছুমানক চিন গভীৰভাৱে সেইটো বেছি মূল্যবান হয়, তই সকলোকে জানি কি কৰিবি তোৰ যদি নিজৰ পাঁচজন বন্ধুকে তই ভালকে নাজান, ত মই ভাবো সিহঁতক আগতে জানি ল'ব লাগে সিহঁত কেনেকুৱা, তোৰ কাৰণে কি ভাবে কি নাভাবে, তাৰপিছত বেলেগক জনাতো সেই আৰু মই ভাবোঁ হয়নে নাই কওঁ?
উম হয় কাৰণ চা তই যি কৈছ এইটো ঠিক কাৰণ চা অ জীৱনত সকলো মানুহতো বন্ধু হব নোৱাৰে ন। কিন্তু যিসকল হয়, তেওঁলোক বহুত বিশেষ হয় আৰু তেওঁলোকক বিশেষকে ৰাখিব লাগে বিশেষভাৱে।
উম। ঠিক কৈছ তই এইটো কথা আৰু যদি মই এটা কথা কবলৈ যাও আগতে আমি বন্ধু বান ন্ধৱীৰ লগত বহি ঘন্টাৰ পিছত ঘন্টাই কথা পাতিছিলো। হয়নে নাই কিন্তু এতিয়া দেখা যায় কি চবেই খালি বহু আমি একেলগ গে বহোঁ কিন্তু আমি অ দুমিনিট কথা পাতি কিনে আৰু মোবাইলটোকে চাওঁ। সেইকাৰণে আজিকালি তোৰ। মানে সম্পৰ্কবোৰ মজবুত হৈ নাথাকে। এই অলপ মোবাইলটোও প্ৰভাৱ পৰে বাৰু সামাজিক মাধ্যম। মান আমাৰ বন্ধুত্ব অলপ প্ৰভাৱ পেলাইছে সঁচা মিছাকে হয়নে নাই? ক।
এইটোও একদম সঁচা কথা চা কেতিয়াবা চাৰিজন মানুহ একেলগে বহি থাক- কে কিন্তু মানে সকলোৱে নিজ নিজৰ স্ক্ৰীণতে ব্যস্ত হৈ থাকে নিজৰ মোবাইল। উলিয়াই সামাজিক মাধ্যমতে ব্যস্ত হৈ পৰা যায় আজিৰ যুগত।
তেতিয়া ভাবো মানে মই কি আমি ওচৰত আছো নে। নে আচলতে দূৰতহে আছোঁ যদিও লগত বহি আছোঁ।
উম। ধৰ চা অ মই কিন্তু নহয় এনে এইবোৰ হোৱাৰ পিছতো মই। এতিয়াও ভাবো যে বিশ্বাস কৰো মানে যে সঁচা বন্ধুত্ব শেষ হোৱা নাই এতিয়াও। মানে কৰবাত না কৰবাত মানে আমি পাম কোনবা এটা। সময়ত পাম আৰু মানে ধৰ হয়তো তেওঁলোকে ৰূপ সলনি কৰিব পাৰে বা ৰূপ সলনি হৈছে তেওঁলোকৰ কিন্তু মানে সঁচা মানুহ এতিয়াও আছে যোন তা আছে আৰু ধৰ ক'ব গলে যিজনে তোৰ দুখত খবৰ লয় ভুল কৰিলে শুধৰাই দিয়ে সফল হলে আন্তৰিক ভাৱে তোক মানে তোৰ চেলিভিছনত তোক অ তোৰ লগত অভিন্দন জনায় সেই জনেই বন্ধু। বুলি মই ভাবো।
উম ঠিকেই কৈছ বাকী আজি এই বিষয়টোত তোৰ লগত মানে কথা পাতি বন্ধুত্ব ওপৰত বহুতেই বেছি ভাল লাগে আৰু মই আশা কৰোঁ কি তোৰ আৰু মোৰ বন্ধুত্ব তোৰ যেন সদায় লে থাকে নাভাঙে দে তেন্তে ঠিক আছে ৰাখিছোঁ।
উম ঠিক আছে দে।